কি কৰি আছা হে?
হেই আছোঁ ৰ'বা এনে, তুমি?
আছো-আছো বাকী খবৰ পা টি কেনেকুৱা বই সদিনা মু
এ খবৰ পাতি ঠিকে আছো দিয়া মই। তোমাৰ কেনে খবৰ পাতি পিছে?
মুোৰ
অহ, এই বাকী আজিকালি এটা কথা লক্ষ্য কৰিছো এ মই।
কি কথা বা?
এ আজিকালি মানুহৰ মেঘালয় ভ্ৰমণৰ প্ৰতি মানে যাব যিটো উৎসাহ যাবলৈ সেইটো বেছিয়ে বাঢ়িছে মানে সকলোৰে মুখতে কেৱল মেঘালয় যাও ফুৰি আহো এপাক গৰমৰ দিন গৰমৰ বতৰ বা শ্বিলং একবাৰ যাই আহো মেঘালয়ৰ পাহাৰ বিলাক চাই আহো মেঘালয়ৰ এই ঠাণ্ডা বতৰটো অনুভৱ লৈ আহো মানে সকলোৱে চোন মেঘালয়ৰ ফালে ৰাওনা হবলৈ ধৰিছে এতিয়া গৰমৰ দিন বিলাকত তুমি কি ভাবিছা এইটোৰ বিষয়ে?
অহ, মই সেইটো ময়ো দেখিছো ৰবাচোন সামাজিক মাধ্যমততো তোমাৰ মেঘালয় যিবিলাক ধুনীয়া- ধুনীয়া ঠাই তাৰ ছবি আৰু ভিডিঅ' বহুত মানে ভাইৰেল হৈ আছে, এ হবই দিয়াচোন কাৰণ মেঘালয়ৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো বহুত বিখ্যাত ন আৰু ইয়াৰ যিবিলাক পাহাৰ হওঁক উপাত্য উপত্যকা হওঁক গুহা হওঁক নদী হওঁক সেই জলপ্ৰপাত বোৰ পৰ্যটকসকলক বহুত আকৰ্ষণ কৰেতো আৰু ইয়াৰ উপৰি তোমাৰ ৰাজ্যখনৰ যিবিলাক আহ যিবিলাক আহে আৰু ৰাজ্যখনৰ যিবিলাক পৰ্যটক আহে ত' সেইবিলাকৰ ক্ষেত্ৰতো অলপমান যথেষ্ট গুৰুত্বপূৰ্ণ এ এটা অঞ্চল বুলি কব পৰা আৰু ইয়াৰ উপৰি ৰাজ্যখন তোমাৰ বহুত পৰিষ্কাৰ আৰু এটা শান্ত পৰিৱেশটো যিটোৱে তোমাৰ ভ্ৰমণটো উপভোগ কৰিটো উপভোগ্য কৰি তোলে তোমাৰ বাবে ক'বলৈ গলে।
হয় দিয়া ঠিকে কৈছা আৰু যিটো মেঘালয় প্ৰাকৃতিক সৌন্দৰ্য সেইটোৰ কথাটো ক'বই নালাগে সেইটোতো বিখ্যাতে তোমাৰ ইয়াৰ ধৰা তোমাৰ মই কলোয়ে তোমাৰ পাহাৰ হক তোমাৰ উপত্যকা হক উপত্যকা বিলাক হক এই গুহাৰ কথা কলাই তুমি এই তুমি কলাই নদীৰ কথা কলাই সেইবিলাক চাবলৈ টো মানুহ যায় ন বাকী মেঘালয়লৈ প্ৰথমবাৰ যদি মানুহে যায় আৰু তুমিটো তুমি গৈছা নে নাই এইটো কোৱাচোন ফাৰ্ষ্ট মোক তুমি মেঘালয়লৈ গৈছা নে নাই?
মই গৈছো -গৈছো।
তুমি যদিয়ে গৈছা তেনেহ'লে কোৱাচোন মেঘালয়লৈ গলে প্ৰথমে আমি কোনটো ঠাই চোৱা উচিত আৰু তোমাৰ মতে?
প্ৰথমে তুমি চোৱা মেঘালয় যাই কিনে কোনটো ঠাই চোৱাৰ আগত মই তোমাক এটা কথা কম মেঘালয়লৈ যেতিয়া ভ্ৰমণ কৰিবা ন যিটো এটা ভ্ৰমণ হ'ব সেই ভ্ৰমণটোতো অলপ দীঘলীয়া দিয়াচোন ত সেই ভ্ৰমণটোত অলপমান পাহাৰীয়া ৰাস্তাও থাকে বহুত ধৰণৰ তুমি বা সেই যিবিলাক দৃশ্য প্ৰথমে শ্বিলং তাৰ মানে মেঘালয় যোৱাৰ আগ -আগতে তোমাৰ এ যিটো মেইনলি তোমাৰ কথা কব তোমাৰ মেঘালয়ৰ শ্বিলঙৰ পৰা ভ্ৰমণটো আৰম্ভ আৰম্ভ কৰে উত্তৰ পূৰ্বৰ স্কটলেণ্ড বুলিও কোৱা হয় ন সেইটোতো জানাই চাগে? যিটো শ্বিলঙৰ তোমাৰ ধুনীয়া পাহাৰীয়া দৃশ্য অহ, বা স্থানীয় সংস্কৃতিৰ অভিজ্ঞতা সেইবোৰ তুমি লাভ কৰিব লাগিব আগতে লগতে তোমাৰ আহ যিটো এ শ্বিলঙৰ যিটো বিশ্ববিখ্যাত তোমাৰ আহ কি কয় পুলিচ বজাৰ পুলিচ বজাৰলৈ এপাক যাবা তাতে থাকিবা কেনু এনেকুৱা এটা অনুভৱ হয় বস্তু চস্তু কিনিবা অলপ সেই অনুভৱ বোৰ লবা আৰু তাতে মানে বহুত তোমাৰ নিজৰাও আছে ছেভেন চিষ্টাৰছো দেখা পাবা বাৰু মেঘালয় গলে ত' সেইবিলাকো চাবা সেইবিলাকো সুন্দৰ- সুন্দৰ এটা -এটা দৃশ্য আৰু সেই মুহুৰ্তবোৰ মানে এনেকুৱা মুহুৰ্ত কৰি ৰাখিবা যাতে তোমাৰ মনত থাকক আৰু জীৱনৰ বাবে।
বাপ্পাৰে তুমি চোন ভালেখিনি কথা জানা এ বাকী তুমিতো চাগে মেঘালয় গৈছা যিহেতু তুমিতো চেৰাপুঞ্জীও গৈছা চাগে মইতো চেৰাপুঞ্জীৰ কথা মানে বহুতে শুনিবলৈ পাওঁ আৰু জানাই তুমি চেৰাপুঞ্জী যিটো মৌচিনৰাম হয় তাতে মানে অত্যাধিক বৰষ বৰষুণ হয় পৃথিৱীৰ সকলোতকে মানে বাকীবোৰ জেগাতকে তাতে বেছি বৰষুণ হয় ত' চেৰাপুঞ্জীৰ কথা অলপ কোৱাচোন তাৰে বিশেষত্ব কোৱা অলপ মোক তাৰে চেৰাপুঞ্জিৰ বিষয়ে।
চেৰাপুঞ্জীৰ বিশেষত্ব তুমিতো এটা কলায়ে যাতে চেৰাপুঞ্জী মানে বিশ্বৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইসমূহৰ ভিতৰত এটা অন্যতম ঠাই লগতে তোমাৰ আহ চেৰাপুঞ্জীৰ যিবিলাক জলপ্ৰপাত আছে বা যিবিলাক পাহাৰীয়া দৃশ্য বা যি -যিবিলাক তুমি জীৱন্ত পাৰ দলংসমূহ দেখা পাবা সেইবিলাক মানে পৰ্যটকৰ মাজত অত্যন্ত জনপ্ৰিয় মই বিশেষকে যাওঁতে মানে মই জলপ্ৰপাত বোৰ উপভোগ কৰিছিলো জলপ্ৰপাত বোৰ ইমান ধুনীয়া আৰু জলপ্ৰপাতৰ পানীবোৰ তুমি ইমান ধুনীয়াকে পৰি থকা দেখা পাবা লগতে জল প্ৰপাতৰ পানীৰ যিটো ৰং মানে এনেতো সাধাৰণতে পানীৰ ৰং কেনেকুৱা তুমি নীলা দেখা পোৱা ন ত' কিন্তু সেই জলপ্ৰপাতৰ পৰা যেতিয়া পানীবোৰ নামি থাকে চাৰিওফালে এনেকুৱা লাগে যে পানীবোৰ বগা -বগা ৰং হৈ গৈছে মানে বগা- বগা চাৰিওফালে পানীৰ পৰিৱেশ আৰু সেনেকুৱা এটা অনুভৱ। লগতে জীৱন্ত দলং শিপাৰ যিবিলাক দলং সেই দলংবোৰত খোজ কাঢ়িবা বা সেইবিলাক চাবা সেইবিলাকো এটা মানে সুন্দৰ -সুন্দৰ অনুভৱ আৰু ক'বলৈ গলে।
হয় দিয়া তুমি মানে জ্বলন্ত শিপাৰ যি কলা সেই জীৱন্ত শিপা যি কলা সেই জীৱন্ত শিপাত তুমিও উঠিছা নেকি কোৱাচোন উঠিছা যদি তাৰে বিষয়ে অলপ।
এ, এই মানে দলংবোৰ তোমাৰ সাধাৰণতে যিবিলাক গছৰ শিপা ন ডাঙৰ -ডাঙৰ গছৰ শিপা সেইবোৰ ব্যৱহাৰ কৰি তোমাৰ এ ব্যৱহাৰ কৰি মানে কি তাতে থাকে আৰু গছ ত'সেইবোৰৰ পৰা নিৰ্মাণ কৰা হয় আৰু- আৰু সেইবিলাক কোনেও নিৰ্মাণ নক কৰে আচলতে এইবিলাক প্ৰাকৃতিক ভাৱে গঢ়ি উঠা হয় ত' যিবিলাক স্থানীয় লোক তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সেই পৰম্পৰাটো বজাই ৰাখে আৰু যিবিলাক গছৰ শিপাৰ যিবিলাক দলং সেইবিলাকৰ ইয়াক মানে প্ৰকৃতি আৰু মানুহৰ তুমি সহযোগিতাৰ এটা অন্যান্য উদাহৰণ বুলি কব পা পৰা, মই যেতিয়া ধৰা উঠিছিলো আৰু এনেকুৱা এখন দলঙত তেতিয়া মোৰ প্ৰথমবাৰ বহুত ভয় লাগিছিল মানে মই ভাবি আছিলো যদি তোমাৰ সেই গছৰ শিপা চিঙি যায় বা দলং খন মাজেৰে ভাঙি যায় তেতিয়া হ'লে কি হ'ব কিন্তু এবাৰ দুবাৰ যেতিয়া তুমি দলংখনেৰে পাৰ হবা বা খোজ কাঢ়িবা তেতিয়া তোমাৰ সাহস আহি যায় আৰু নিজে -নিজে তুমি পাৰিবা একো নহয় মানে ভয়তো নোহোৱা হৈ যায় আৰু মনত যিটো ভয় থাকে ত'সেই ভয়টো নোহোৱা হৈ যায়।
বাপ্পাৰে তুমি ভালেখিনি কথা জানা দিয়া বাকী তুমিতো কলা এই মেঘালয় জলপ্ৰপাত বোৰো অলাঙৰ জলপ্ৰপাত যি আছে ত' তাতো চাগে গৈছা তুমি বা সেইবিলাকো চাইছা ত'তাৰে কোনবিলাক অহ এইবিলাক জলপ্ৰপাত যি আছে সেই জলপ্ৰপাত কোনবিলাক জনপ্ৰিয় আৰু তাৰে।
তোমাৰ জনপ্ৰিয় মানে জনপ্ৰিয় জলপাত বুলি জলপ্ৰপাত বুলি কব গলে তোমাৰ প্ৰথমতটো এটা চবে জানে সেইটো হ'ল তোমাৰ ছেভেন চিষ্টাৰ জলপ্ৰপাত বুলি যে কয় সেইটো তাৰপিছত তোমাৰ এটা আছে তোমাৰ এলিফেন্ট ফলচ বুলিও আছে আৰু এটা আছে তোমাৰ মই যো যোৱাত নো কালিকাই জলপ্ৰপাত বুলি আছে এই তিনিটা মানে মই যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে জনপ্ৰিয় বুলি মই জানো আৰু এই জলপ্ৰপাত বোৰে যিটো প্ৰাকৃতিক সৌন্দৰ্য ন সেইটো মানে কি কবা আৰু সেইটো যিটো অন্যতম মোহনীয়া বুলি কব পাৰা আৰু। তুমি মুহি যাব তোমাৰ মনটোক সেনেকুৱা ধৰণৰ মানে এটা প্ৰাকৃতিক দৃশ্য আৰু তোমাৰ জলপ্ৰপাতবোৰ অত যিবিলাক মানে মানুহ যায় আৰু তেওঁলোকেও অলপমান ভাল কৰি ৰাখে দিয়াচোন আৰু তেওঁলোকৰ যিবিলাক স্থানীয় মানুহ তেওঁলোকেও জলপ্ৰপাতবোৰৰ মানে আৱৰ্জনা চাবৰ্জনা নেপেলাই ত' যিটো জলপ্ৰপাতৰ পানী সেই জলপ্ৰপাতৰ পানীটো বহুত চাফা হৈ থাকে আচলতে দেখাত তো সেই ক্ষেত্ৰত এটা ভাল আৰু যে ধৰা তাৰ যিবিলাক স্থানীয় মানুহ তেওঁলোকেও এটা আগভাগ লয় আৰু যিটো তোমাৰ জল প্ৰপাতটো ভালকে ৰাখাৰ ক্ষেত্ৰত বা জলপ্ৰপাতটো ধুনীয়া কৰি ৰাখাৰ ক্ষেত্ৰত ক'বলৈ গলে।
বাপ্পাৰে তুমি মানে বহুত খিনি শিকিছা দিয়া যাই কিনে আৰু বাকী তুমিতো মেঘালয় গৈছা ত মেঘালয়ত যিহেতু অসমৰ যিটো সংস্কৃতি আমাৰ তাতকৈতো মেঘালয়ৰ সংস্কৃতিটো আৰু বেলেগ ন ত তাৰে মেঘালয়ৰ সংস্কৃ কৃতিৰ বিষয়ে অলপ কোৱাচোন মই শুনো আৰু। কেনেকুৱা তাৰে সংস্কৃতিক খাদ্য হক বা তোমাৰ সাজ পোছাক হক বা মানুহৰ আচৰণ হক কেনেকুৱা ধৰণৰ কোৱাচোন অলপ।
সংস্কৃতিৰ ক্ষেত্ৰত তোমাৰটো মেঘালয়খন যথেষ্ট সমৃদ্ধ কবলৈ গলে মানে তাতে তোমাৰ ধৰা খাচী, গাৰো বা জয়ন্তী এই -এই জনগোষ্ঠী তোমাৰ লোকসকল সাধাৰণতে দেখা পাবা তেওঁলোকে মানে নিজৰ যিটো পৰম পৰম্পৰা বা যিটো উৎসৱ আছে সেইবোৰ সুন্দৰকে পালন কৰে ভ্ৰমণৰ সময়ত যিবিলাক স্থানীয় সংস্কৃতি নহয় সেইবিলাক অভিজ্ঞ শেষ আনন্দ কবলৈ গলে আৰু লগতে যিবিলাক স্থানীয় খাদ্যৰ ক্ষেত্ৰত সাধাৰণতে তোমাৰ চাউল তাৰপিছত বিভিন্ন যিবিলাক স্থানীয় উপাদান সেইবিলাক ব্যৱহাৰ কৰা আৰু বহু পৰ্যটকে কি কৰে যিবিলাক স্থানীয় খাদ্যৰ সোৱাদ আগ্ৰহ কৰে আৰু কাৰণ ইয়াৰ খাদ যথেষ্ট বেলেগ আৰু মানুহবোৰৰ তুমি ব্যৱহাৰৰ ক্ষেত্ৰত কবলৈ গলে মানুহবোৰ বৰ শান্ত আৰু তেওঁলোকে মানে বহুত সহায় যদি কিবা সমস্যাৰ সন্মুখীন হোৱা মাছ বা প্ৰথমতে সমস্যাটো সমাধান কৰিবলৈ বা তোমালোকক আৰু বহু ক্ষেত্ৰত এনেকুৱা কৰি ঠাইত যদি মানুহে সমস্যাটোত ভোগে তেনেহলে কোনো মানে কিন্তু মেঘালয়ত গলে সেনেকুৱা এটা অনুভৱ তুমি এই দিশকেইটাৰ লগত যিটো তাৰে যহেতু জানাই কিমান ধুনীয়া ত ত মই মানে সেই সৌন্দৰ্যটো যেনেকে বৰ্তাই ৰাখিছে তেওঁলোকৰ স্থানীয় লোকে সেই পৰ্যটক সকলে যাই কিনে সেই সৌন্দৰ্যটো যাতে নষ্ট নকৰে আৰু য'তে ত'তে আৱৰ্জনা পেলাই বা কোনো ধৰণৰ ক্ষতি সাধন কৰি ত এই ক্ষেত্ৰত বহুত মেঘালয় চৰকাৰ আছে তেওঁলোকেও বহুত পদক্ষেপ গ্ৰহণ কৰিছে দিয়াচোন। ত' ভাবিব গলে এটা অয়তম উপভোগ কৰিবলগীয়া ঠাই আৰু আহ তমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত উ বাকী বিশেষ ইয়াৰ বিষয়ে একো নকওঁ বাৰু তুমিও মই যদি চব কৈ দিও তোমাৰ যিটো যাব লগীয়া থাকিব যেতিয়া তুমিতো যাবাই চাগে ন ত গ'লে তুমিও অলপমান জানিব ইচ্ছা কৰিবা ত যদি মই চব কৈ দিওঁ তুমি কি জানিবা ত যেতিয়া যাবা তুমিও অলপ তাৰে বিষয়ে জানিবা মোকো জনাবা কেনেকুৱা লাগিল কেনেকুৱা লগা নাই। বাকী বিশেষ একো নকওঁ দিয়া ৰাখিছো হালে আজিলৈ পিছত কেতিয়াবা কথা পাতিম।
অঁ হ'ব দিয়া তোমাৰ এইবিলাক কথা শুনি মোৰো এতিয়া মেঘালয় যাবলৈ ইচ্ছা হ'ল আৰু দিয়া হ'ব দিয়া আজিলৈ।
দিয়া দিয়া